হেল্ল',
অ', অ',
কি কছা
হেল্ল',
অ, হেল্ল', কি কৰছা?
অ, আছো ৰ এনেই তই?
অ, মই আছো ৰ এনে-এনে বাহিৰত খোজ কঢ়ি আছো কিনো কৰবি ইমান গৰমত।
অ, কামৰ পৰা আহিলি তাৰমানে।
অ আহিলো, আহি-আহি কেনে ভাত আঞ্জা বনালো, ভাত আঞ্জা হ'ল। কৰি কেনে এনে বাহিৰত দেখি। খোজ কাঢ়ি আছো অলপ।
অঁ
তহঁতোৰ কি ভাত- আঞ্জা হল?
অ হ'লৰো
কি বনালা?
দালি বনালাক, তাৰে পিছত হে কি বুলি কয়, চাটনি বনাব ৰ হেৰিৰ আমৰাৰ পাতৰ।
অহ ',
তাৰে পিছত আৰু দিনৰ আঞ্জা আছে। কণী বইল।
বনাবা লাগে বা কণীও খাবি নেকি আজি? অ, বঢ়িয়া-বঢ়িয়া খানা আছে দেখোন এ।
উম
উম মা কি আছে?
মায়ে এনে মোবাইল চাই আছিল ৰ
অ ম ভাল আছিল ন নাই আজি
আইছিল, আহি গল সোনকালে আজি, সোমোৱা নাইনা জেঠী মাই সেইকাৰণে সোনকালে গেল।
তোৰ নেটৱৰ্ক নাই। অলপমান চাই দিবি এইটো জোগাটোৰ পৰা।
আছে।
অ আহিছে এতিয়া। অ।
এ জেঠি নুসুমালাক না, সেইকাৰণে এইখন কালে গেল মুনুবা।
আহ। ভিনদেউ আহা নাই?
ভিনদেউ অহা নাই ৰ, দু কোনা গেলে বা ঘৰত।
বেয়া কথা
গম নেপাওঁ। হেল্ল' হেল্ল'। সুনছা?
আহ। হেল্ল'।
শুনা পাইছ
পাইছোঁ দে।
অ
হা?
অ বোলো ভিনদেউ গেল নেকি ঘৰতে,
অ যাবও পাৰে বাৰু, গম পোৱা নাই ৰ।
অ বাকী ক
তইহে গম পাব লাগে ভিনদেউক, ভিনদেউ গৈছি নে নাই তইহে গম পাব লাগে। মই কেনেকে গম পাম?
সোমোৱা নাই ৰ, সোমোৱা নাই ৰ আমাৰ ঘৰত।
অ। জেঠী মা আহিছিল নে নাই আজি?
নাই আহি পাল, অহা নাই আজি। নোসোমোৱাকে গেল ঘৰত। সেইকাৰণে তো মুনুবা সোনকালে গেল।
কিহৰ কিহৰ কাৰণে
এ মায়ে কাপোৰ এযোৰ চিলাবা জি দিছিল। সেই তাকে ব্লাউজৰ পিচটো কাটছে বোলে।
চিলাবা লাগে। মায়ে একযোৰ কাপোৰ চিলাবা দিছিল।
অ
সেই তাকে কাপোৰৰ ব্লাউজ টো কাটছি বোলে। সেইকাৰণে এ চিলাবা লাগিব। সেই কাৰণে সোমোৱা নাই আৰু আজি।
অ ঠিকে আছে দে অ গুনুৰ ৰিজাল্ট দিলাক না কি দিলে আজি
অ দিছি আজি
কি হ'ল বোলে
ভালে আহিছি খালি গণিতত অলপ বেয়া আহিছি। বাকী কেইটাত ভালেই আহিছি হৈছে বোলে।
অ ৰ মোৰ নেটৱৰ্ক নাই নেকি ৰ।
অ
তোৰ প্ৰজেক্ট কৰা হ'ল?
অ হ'ল ৰ, কালি জমা দিম।
অ, ঠিকেই আছে দে।
উম।
উলিয়াই আনিলি।
অ আনলো ৰ, আজি।
অ ঠিকে আছে দে কালি কেইটামান বজাত যাবি?
কালি লগৰ ছোৱালীটো কেইটাত বা আহে তাইৰ বোলে আৰু দুটা আছে আজি কমপ্লিট কৰিব আজি দুটাটো।
অ কালি আহিব তাই।
অ আহিব দুটামান বজাত আহিম বুলি কৈছিল।
অ কি দুটামান বজাত ইমান দেৰিকে ইমান ইমান দেৰিকে নাথাকে নহয় কলেজত।
অ তাকেতো মই কৈছো সোনকালে অহাৰ কথা কিন্তু সেইবাৰো বোলে দুটা আঢ়ৈটা মান মান বজাত আছিল ছাৰৰ হাতত দি থৈ গৈছিল বোলে জমা।
অ ছাৰৰ হাতত নহয় এ এ সেই দাদাজনৰ হাতত জমা দিয়াকে যাবি সময়টোত তেতিয়া মানে সি চাবা পাৰিব।
অ
তেতিয়া মানে সি চালি তেতিয়া মানে চব নম্বৰ চম্বৰ সি চাব আৰু তেতিয়া।
উম উম। ছাৰ হাতত দিলি অঁ, ছাৰৰ হাতত দিলি অঁ সেই দাদাজনে, চাই, মানে দাদাজনকে দিয়ে জমা। চাৰে খালি জমাহে লয় কিন্তু চায়ে এই দাদাজনে।
অঁ।
উম।
ঠিকে আছে দে।
সোনকালে আহিবা দিছো অলপ।
অঁ,
ৰাতিয়ে কমপ্লিট কৰিব দিছো আৰু তাইক তেতিয়া ৰাতি তাই এটাৰ আগত আহিবঢ়িছো আৰু
অ।
উ ৰাতিপুৱা জনাম বুলি কৈ, কেই তাত আহে।
আহ। ঠিকেছে সোনকালে যাই কিনে প্ৰজেক্ট টো জমা দিলে হল আৰু এটা যে আছিল লগৰ এ তাইৰ হয় নাই নেকি দেখা।
তাইৰ খবৰ লোৱাই নাই কিবা হল হল না নাইবা।
উম উম।
মেছেজ দিম ৰ এক বাৰটা।
অ পিছত তাইক নকোৱাকে হি আৰু বেয়াই পায় নেকি?
অ তাকে তো ফোন কৰিব পাহৰি গলো, এতিয়া মেছেজে দিম কিজানি ৰ একবাৰ।
অ ঠিকে আছে মেছেজ দি কিনে সুধবি নহ'লে আৰু তাই আৰু মানে বেয়া পাব না। পাৰং কব আমি, আমি দিনটাই। অ', ক'ব যে আমি তিনিওটাই একেলগে কৰোঁ পিছত যায় কিনে তাই আকৌ বেয়া পাই যাব।
অ', তাকেতো। মেছেজ দি চাম ৰহ একবাৰ।
অ', আজি বোলে বৈয়েৰহতে ঘৰত গেছিল যে।
অহ, গেছিলোঁ আজি প্ৰজেক্টখিনি আনবা।
অ'।
উম, লৈ আহিলোঁ।
কি কৈছা
শুনি আছা শুনি আছা
অ অ কি কৈছিলি
প্ৰজেক্ট খিনি লৈ বোলো
অ ঠিকে আছে দিয়ক প্ৰজাক্ট খিনি দিব পথালক মানে
অ দি পঠালাক লৈ আহিলো
উম, ঠিকে আছে দে এ, হেৰি কি-কি-কি আছিল সেহঁতৰ মাকহঁতে কিবা ক'লক না, মাহঁতক লগ পাইছিলি নে নাই? আৰু এইফালে দাদাৰ
আছিল, মাত দিছিল, শুই আছিল।
অ', কিবা কৈছি না?
নাই কোৱা ভালে আছ না সুধছি, মায় ভালে আছ না সুধছি।
উম, মোৰ কথা সোধা নাই?
সুধছি, গোটেকেইটাই ভালে আছোঁ নে নাই বুলি।
অ', লাজ পালোঁ দেহ।
সুধছি। গোটেইটাই ভালে আছোঁ নাই বুলি সুধছি, তাৰে ভিতৰত মানে এনে আৰু আকলাই মোকো সুধিলাক মানে ভালে আছোঁ নে নাই মাই ঠিকেই আছে নে নাই বুলি।
উম।
বেমাৰেয়ে হৈ আছে কঁকালৰ বিষ মাৰ, কৈছে কিয় হৈছি? কৈছি অ', অ', ঔষধ চঔষধ খাই আছেনে নাই সুধছি বা মেডিকেলত দেখালোঁ নে নাই।
অ'।
সেই আৰু।
অ', ঠিকে আছে দে।
হুম'।
মাজে, মাজে যাবা লাগে যায় কিনে এতিয়া ফুৰা চোৰা কৰিলেহে ভাল লাগে হয়নে নহয়?
অ'।
অ'। আৰু কিবা খালি না বস্তু চস্তু?
চাহ খাই আহিছোঁ।
চাহ খালি আৰু বোলে ম'ম' খাবা যাবা বুলি কৈছি
অ', খাইছোঁ, মম'ও খাইছোঁ।
অ'।
মই মই বোলো চিকেন পকৰা চকৰা খাম অ'। তাৰপিছত বৌয়ে কৈছি নালগে, নালগে নাখাওঁ আৰু বোলে।
অ'। ঠিকেই আছে ম'ম'
অ'।
বগাটো খালি
অ', বগাটো খালি নে ভাজাতো।
ভাজাতটোও খাইছোঁ, আৰু বইল কৰাতটোও খাইছোঁ। মানে দুই পিলেট
অ'।
উম।
বেলেগ বেলেগ লৈছা
আহ'।
অ', ঠিকেই আছে দে।
উম।
অ', তাই এতিয়া আহিব নে নাহে কোৱা নাই?
নাই কোৱা দেখোন মোক।
অ', নাহে একেদিন!
কি বা মই সোধাও নাই অহ, তাৰেপিছত তাইও কোৱা নাই।
উম।
কিবা কৰে?
উম, সে তোৰ মাহঁত ভালে আছে না?
অ', আছে ভালে বেমাৰ হৈ আছে বোলে মাকৰো হাতৰ বিষ।
হাত প দি গৈছে নেকি?
মই বোলো যাব আমাৰ ঘৰত সেনেকে কতে ফোন কৈছে মই যাবাই নৰিম ৰ মই হাতৰ বিষ হৈ আছে হাতৰ হাত দাংবাই নৰো মই সেনেকে কৈছে মোক। বোলো মেডিকেলত দেখাইছিনা এনে অ', মেডিকেলত দেখাইছো ৰ এনেকে কৈছে।
আহ'।
বোলো অ', চব বেমাৰে আগৰি ধৰিছি বোলো।
উম, অ', সিহঁতৰ কি বোআক হাট অহা নাই?
নাই। আহা নাই নাই বোৱা আইছি নেকি না ৰাতি আহে নেকি কামৰ পৰা
আহ।
পোৱা নাই আৰু আজি সোমবাৰ না গেইছি কিজানে কামত।
অ', আজি দেখোন আহিব বুলি কৈছিল আজি বোলে আইছি চাগে মোক তজনে ফোন কৰা যেন অ', তজনে ফোন কৰোতে মই কোৱা যেন পালো আইছি হপাই
অ', আইছি কি জানি মইতো সোনকালে গুচি আহিলো না।
তাকেতো হঠাৎ বোলে আহিছি আহি কেনে বোলে তাকে ক'লাক আইছি বোলে বহুত দিন অহা নাই সেন্ধৰ ঘৰত কিবা কিবি বোলে প্ৰব্লেম।
অ', অ'।
কলাক আৰু।
হম
সেন্ধক আহইভা ক'বা লাগিছিল একদিন আমাৰ তাতেও।
কৈছো সিহঁতৰ মাকক।
উম।
মই কৈছোঁ একদিন যাব আমাৰ ঘৰত।
অ'।
তাৰপিছত আহাৰ পিছত মায়েও কথা পাতিল একবাৰ।
অ'।
সিহঁতৰ মাকৰ লগত। অ', অলপ টাইম কথা পাতছি মানে বহুতদিন কথা পতা নাই মায়ে ক'লাক আহিব তাহঁত আৰু কৈছে কি অ', হ'ব দিয়ক যাম দিয়ক একদিন থাকাকে আপোনালোকেতো নাহে আমিয়ে যাই থাকিম দিয়ক এনেকে হৈছি আৰু।
আহ'।
তাত মায়ে কৈছে আহিব যাম দিয়া সনেকে কৈছি মায়ে।
অ'।
উম, উ দে তে হ'ব দে। পিছত ফোন কৰিম ৰ।
কি আছিল তাৰে পিছত কি বুলি ক'লা সেইয়ে কলাক নয় একো ন কলাক আহ দে হ'ব দে। দে।
হ'ব দে।
উম
উ